আহি আছে মোৰ আহি আছে।
অ।
গেম-গেম।
এটা কাম কৰো, লগাই দিওঁ দে, ইউটিউবত
নোৱাৰী। দশ মিনিটত গেমৰ কথা।
তিনিখনমান খেলিলে। এখনত ছেভেন্টি এ মই প্লাছ হিচাপত নাই তি ভাল লগৰ এটা আৰু সি। ইণ্ডিয়াত লগোৱা চাই আছে বেয়া পালোঁ ইণ্ডিয়াত টপ। আছে ফৰ্টি, ফিফটি, পঞ্চাশ।
ঠিক লাগিলি কিমান? কি লাগে বোলে আহ? বাকী একো ডেমেজ নহয়।
এ চলাই নাই মই সিহে চলাইছিলে ই'গ আছে ন? পৰে চাগে পিছে।
সেইটো ভাল লাগে গজাতকে এইটো বহুত ভাল হৈছে গজা এতিয়া চল্লিশ পঞ্চাশ। কে দিয়ে চল্লিশ কে।
ভালে এতিয়া ভালে ঘৰ যাওঁ। হাত।
গেম খেলবা লাগে ৰচোন তাৰপাছত ভাবি চাও কি হয়?
ৰাতিপুৱা খেলিছিলে এবাৰ হাৰলো আকৌ খেলিবা লাগিব। তই দিল্লীৰ কিয় গলি
বহুত যায ভালেই লাগে।
এইয়া।
সুধিছা কি সুধিম আ কালিৰ দিয়া নাই।
দিম বুলি কৈছে। ছিল দেখোন এটা দিম বুলি কৈছিল ন'। এ ম‌ই যিটো কৈছো এইটোৰ কৰ। তই দেখা চিৰিয়াছ কে থাক নৰ্মেল কে হেনেকুৱা এটা।
কি?
তাৰ পিছত কলো টাইম পাছৰে কাৰণে লাগবো বুলি কলোঁ।
নহয় তই ইয়াক ডাইৰেক কে দে হ'ব বুলি দে যি হে কৰি বুলি কব পাৰা সেকে ডাইৰেক।
হেন কে কৈ দি তই হেৰি ক তাক থাক আৰু। ত‌ই চবকে কৈ ফুৰিবা কি দৰকাৰ কচোন।
সেইটো টো মই হেৰি কি হ'ব এতিয়া? কি?
হয় আছে। মোৰ একো নহয় হৈ যাব। মই তোৰ নম্বাৰৰত দিছিলোয়ে দেখোন কিবা এটা। উই অ'। নামটো নোইলবিয়ে।
নামটো আমি কি বেলেগহে কৈ আছো।
অ' এইটো কথা নকবি এনে সেতুৱে আৰু বিষ্ণু এই তাতে আছে আহিব বোলোঁ। নাই, নাই, ফৰ জি। তিনছ টকা ভিৰাইছি। তিনিছ টকা ভৰাইছে।
অ' ভাল ঘৰৰ
শান্তি লাগে শান্তি। কিমান হ'ল বা।
চাৰি মিনিট হা। ৰচুন, আচোন তই।
অ' বাই ক'ত গেল?
বাথৰুম ক'ত হা? এ কথা পতাই দে
হেল্ল' পইচা ক'ত?
উম, উপৰলে কালি দলঙত কিয়া গেছেলি?
কেহ?
ইয়াৰ লগ ভাতিবেলা। কি নাই? তাতে ফাইভ জি পাই কেনেকুৱা অই।
ইমান ভাল নাহে। উম,
ফাভ জি কোনটো এইখনত বাৰু পাজলি তাৱাৰ টো পাই আহে ফাইভ জি পায় মোৰ নেটে নচলছিল সেইখিনিত।
টিগলা বিয়া পাতবোৰহি ছোৱালীয়ে বিচাৰি পোৱা নাই। উম, ইতা আজি দিংটে একবাৰে নটিচে আনে। অ' তোৰ বল দি নেক কি হয় যে এ হেৰি ড্ৰেজে চিলোৱা যাই হব যা তোৰ পোৱালিটি এনে বাদ দে। মই কালি নাৰেংগী যাম তো মাক সুধি যাম।
অ'সেইটো সুধি চাম যে তুমি আহ, অ। নহ, মই ক'ম তাতে তিনিযুৰ চিলাম কিমানকে লবি সুধি চাম আৰু। যদি বোলে অলপ কম হয় তেহলি একেলগে গটেই ড্ৰেছ দি দিম আহ হিৰকে অ', দে কৈ চাম মই।
কিয় নহয়। মই এটাতে কৈছা মানে দুইযোৰৰ কথা মোৰ সেইবাৰ কৈছিল এ এঘাৰশ নে বাৰশ টকা কৈছিল ড্ৰেছযোৰত।
অ', এই হে।
ড্ৰেছজোৰত বাৰশ মান কৈছিলে এতিয়া চৈধ্যশ মান ক'ব।
হেৰি
ঐ মীনা এই মীনাবাই ড্ৰেছজোৰ কিমান লৈছিল তোৰ? হা? ঔ অ'। কোনে গিফ্ট দিছিল। তিলে দিছিল নেকি? নহয় নহ এতে চিলিছিল নে ক'ৰবা বেলেগৰ পৰা চিলি আনিছিল।